হেল্ল
হেল্ল'
শুনি আছো
কি কৰিছ
ৰাস্তাত অলপ ঘূৰি আছো ইমান গৰমটো মোৰ যোৱাই নাই
হয় নেকি আজি বৰষুণ অকমান দিলে ভাল লাগিলে ন।
তাকে অলপ ঠাণ্ডা কালিতকে কিন্তু সেই এনেই ফুৰি আছো।
অ', অ', অ', আৰু কাৰেণ্টটো ৰাতি ইমান কাটে গৰমত।
কালি এনেকুৱা গৰম বৰ মই যে সঁচা কথা কৈছোঁ বোলো হেৰি মাক কৈছোঁ মানে কালি বোলো হেৰি কি বুলি কয় লাগিলে বৰষুণে নালাগে এই গৰমটোৱে ঠিক আছে কিন্তু কাৰেণ্টটো থাকক বৰষুণ এটোপাল পেলাবলৈ পায় কি নেপায় সেই
কাৰেণ্টটো কাটি থৈ দিয়ে।
মই মাক কালি কি কৈছো
উম।
এই বোলো হেৰি যোনটো কাৰেণ্টৰ মানে ডিপাৰ্টমেণ্টৰ কথা কৈছো। মানে তাত বোলো এটা এ চাগে বোলো চুইচটো দিছে এটাই বন্ধ কৰি দিছে এটাই চুইচটো দিছে আকৌ এটাই বন্ধ কৰি দিছে বোলো তাত
পোৱা নিচিনাকৈ।
দিনটো কাটক ন দিনটো মানে কমচে কম আমি গৰমত থাকিলে গছৰ তলতে বহিব পাৰো কিন্তু ৰাতিখন বাৰু কলৈ যাম বাৰু।
সেয়াই ভালকে যদি টোপনিটোৱে পুৰা নহয় দিনটোলৈ বেয়া লাগি থাকে নহয় গা
উম, ৰাতিপুৱা চকুতো মেলিব নোৱাৰো ইমান পোৰে। কিন্তু সময়তো গৈ থাকে ন।
উম।
ইমান দেৰিলৈকে মায়ে মানে মোক কয় ইমান দেৰিলৈকে বাহিৰ ঘৰ সৰা নাই মানে মানে আমিহে মোৰহে ধৰ দেৰি হয় চবেতো ধৰ ইমান টাইম লাগে আজৰি হয়
তাকে অ', অ'।
আমাৰ ঘৰলৈ মানে ৰাতিপুৱাই সেই বৰমা এজনী আহে মেলে মাৰ লগত মানে মাৰ হেৰি উম, ভাল এনেকে আহে মেলি সেই ঘৰত যদি সেনেকে থৈ দিওঁ ভাল নালাগে ন আৰু মানুহ অহাৰ পিছত মোৰ কাম নহয়। মানে মানুহক বহাই তো কাম কৰিব নোৱাৰ ন সেয়া আৰু আগত উম, মায়ে ধৰ এইফালে কাম কৰি থাকে পটকে আহিবও নোৱাৰে ত মই অলপ বহি দিব লাগে তেনেকে মানুহক বহাই কাম কৰিব নোৱাৰি ন সেইকাৰণে প্ৰথম মই ঘৰটো সাৰি ৰুমবোৰ চিজিল কৰি লওঁ মানে ব্ৰেকফাষ্ট কৰা মেল বিলাক দেৰি হ'লেও হ'ব মানে লাহে ধীৰে। তেনেকে তেনেকে মানে সেই ৰাতিপুৱা ব্ৰেকফাষ্টটো যে এঘাৰটা চাৰে এঘাৰটা সেনেকুৱা হয় আকৌ দুপৰীয়া খাবলৈ মন নাযায়।
অ'।
দুপৰীয়া সেই তিনটামান বজাত খোৱা এনেকে মানে খানা চেডুল টো মানে সেই খেলি মেলি ঘৰত থাকিলে হৈ যায়।
বেমাৰ আজাৰ হৈ থাকে।
অ', সেই আকৌ তিনটামান বজাত খাই আকৌ ৰাতিলে মন নাযায় নহয় পেটটো গেৰু গেথু লাগি থাকে। আকৌ ৰাতি দেৰি হৈ যায় তেনেকে তেনেকে শুতে দেৰি হৈ যায় আকৌ একেটাই ৰাতিপুৱা উঠোতে দেৰি হয়।
উম।
সেইবোৰে আৰু খেলি মেলি কিন্তু কৰবাত যাব লগীয়া থাকিলে আকৌ হেৰি হয় ৰাতিপুৱা সোনকালে উঠা হয়। বনাই মেলি নিজেও খাই আনকো দি লৈও যোৱা হয়।
অ', আহ তাৰপিছত মা হঁতৰ ভাল?
মা হত ঠিকে আছে দেই।
অ'।
খালি সেই গ গৰমে বোলো চবকে আৰু।
উম জোৰলা কৰি পেলাইছে।
গাটো ধুই আহিবাহে টপৰ-টপৰ পানী পৰিব।
পানী ঘামৰ পানী, এ হেৰিছে তই গুৱাহাটীলৈ গৈছিলি নহয় ন।
গুৱাহাটীলৈ গৈছিলোঁ অ, কোন মাহত গৈছিলোঁ মই কোনটো মাহত গৈছিলোঁ বাৰু দেই। একদম হেৰি পাৰ ওলাই গ'ল। উম বিহু পিছতে গৈছোঁ চাগে।
অঁ মে' মানতে গৈছিলে নেকি।
বিহু পিছত নে আগত গৈছিলোঁ বাৰু।
সনেকে মোক যে লগ ধৰিছিলে, মই যে যাব নোৱাৰিলো। এই মে' মানতে চাগে। উম।
অঁ তেনেকেই গৈছিলোঁ।
উম কিবা কামত গৈছিলে?
কিবা কামত মানে সেই, ভিনদৰ কাম এটা আছিলে।
অ।
তেনেকে মানে সেই বা মই বোলো সেই এনেই থকা নিচিন হৈছিলে তেতিয়া। ভিনদেউ বোলো কামটোৰ কাৰণে গৈছে যেতিয়া এনেই দুদিনমান ফুৰাৰাকে বোলো ভিনন্দদৰ লগতে যাওঁ বো গ'লোঁ আকৌ।
অ এনেই কলে গৈছিলি, মানে মেইন টাউন গুৱাহাটী টাউনলে গৈছিল
অ তাতে তেওঁৰ অফিচৰ মানে সেই কাম এটা আছিলে মানে।
অ।
মিটিঙ অ, মিটিং আছিলে নেকি, ত' আমি মানে সেই বেছি দিন থ থকা নাই, সেই দুদিনমান থাকিলো থাকি অলপমান টাউনখন ঘূৰিলো ঘূৰি আহিবলগীয়া হ'ল আৰু। জুবিন ক্ষেত্ৰলৈ যোৱাই নহ'লে ইমান মন আছিল যাবলৈ।
আৰু ক'বাত পাৰ্ক খনে যোৱা নিচিনা লাগিছিলে, ত পাৰ্কখন এই নতুনকে বনাইছে সেইখননে গৈছিলে চাগে ন?
অ মই যে পাৰ্ক খনৰ নামটো পাহৰি থাকো অ তেনেকই কিনাৰতে আছিলে, মই ঠিক গুৱাহাটীখন চিনি নাপাওঁ মই মানে গুৱাহাটী গৈছিলো হা।
অ।
ময়ে মানে মই সৰু হৈ থাকোঁতে দেউতা এনেকে চিকিৎসাৰ কাৰণে গৈছিলো গুৱাহাটীত। তেতিয়া সৰু সৰু মানে একেবাৰে চাৰি বছৰ তিন বছৰ মান মনত নাই মোৰ ইমান এটা, উম তেনেকে গৈছিলো এতিয়াতো ধৰ সেইখন গুৱাহাটী এতিয়া গুৱাহাটীৰ মাজ বহুত পাৰ্থক্য ন, অ তেতিয়া মানে সেইয়া চিকিৎসা কৰিবলৈ যায় দেউতাৰ লগত যাওঁ, মা যায় মোৰ সৰু কাৰণে মোক থৈ নাযায় লগত লৈ যায় আৰু। তেনেকে যাওঁ মেলো আহো, এনেকে নাই সেয়া আকৌ মাজতে এবাৰ গৈছিলো দেই। শ্বিলং গৈছিলোঁ মই। হেৰিহঁতৰ লগতে এ এই জেঠাইহঁতৰ লগত জেঠাই, দাদা বহুত ৰ গৈছিলো। তেনেকে সে, অ শিলঙত থাকে ইহঁতি। তাত থাকি মানে তাত গৈছিলোঁ তাৰপিছত আহোঁতে তেতিয়া মানে সি বেলেগ ঘূৰি আহোঁতে মানে কি হ'ল, গুৱাহাটীত সোমাই আহিছিলোঁ।
অ'।
গুৱাহাটীত সেই কামাখ্যাত সোমালো।
উম।
কামাখ্যাত সোমাই মানে যিটো শান্তি ফিল কৰিলো, তেতিয়াও মই সৰুৱে দেই, ইমান এটা ডাঙৰ নহয় ক্লাছ এইট মানত আছো মই। মোৰ মানে কি হ'ল মই যেতিয়া তাত শ্বিলঙত গৈছোঁ ফুৰিম আৰু কেইদিনমান থকাকে গৈছিলোঁ। কিন্তু কি ক'বা আৰু বেদলাক মোৰ একজাম আহি গ'ল। তাৰপিছত খবৰ আহিছে, ফোন কৰিছে ঘৰৰ পা বোলে একজাম আছে তোৰ আহিব লাগিব, এতিয়া মোৰ লগতে বোলে ওচৰৰ জেগা নহয় পতকে গৈ পতকে আহিম ন! ত' শ্বিলঙৰ জেগা মোৰ লগতে আৰু জেঠাইহঁতেও গুচি আহিলে। একজামৰ কাৰণে। অ', আহিলোঁ আহিপিনে একজামক কাৰণে গুচি অহা হ'ল, একজামৰ মানে মই ধৰ এসপ্তাহ মানৰ আগত আহিছোঁ আৰু।
উম।
তেনেকে গুৱাহাটীত থাকিলোঁ, গুৱাহাটীত থাকি মেলি সেই কামাখ্যা মন্দিৰত সোমালোঁ। কামাখ্যা মন্দিৰত নহয় যিটো শান্তি পালোঁ! মানে ইমান উম মানে সেই ফিলটো হ'ব পাৰে মই সৰু হৈ আছিলোঁ কিন্তু সেই ফিলটো মানে পাহৰা নাই, ইমান শান্তি মানে আৰু হেৰি তাত সোমাই মেলি বা পূজা-চূজা কৰি হেৰিত সোমালোঁ একলেণ্ডত অ', এক
অকণমান দূৰত চাগে ন বহুত
মই, মই পাহৰিছোঁ এতিয়া তেতিয়াতো ধৰা আনৰ লগত যোৱা কথাও গৈছোঁহে লগত।
অ'।
তেতিয়া মানে সেই গ'লো তাতে এনেকে ফুল এনজয় কৰিলোঁ কিন্তু দেই। কিন্তু বেদলাক কি গ'ম পাওঁনে তেতিয়াতো মোৰ ক্লাছ এইটত ফোন নাই।
উম, ফটো এখন ক্লিক কৰিবলও ফটোখন মাৰিবলও অ'
তাকে মানে বৌ, বৌ ওচৰত তেতিয়াতো কেমেৰা আছেই কেমেৰাটো যে থাকে ন! কেমেৰা আছে, কেমেৰাত বৌৱে ফটো-চটো মাৰি দিছে কিন্তু সেই ফটোখন মানে মানে সেই যে ল'ব লাগে মোৰ হাতত কিবা এটা চিন থ'ব লাগে সেইবোৰ খবৰ নাই। তাৰপিছত কি কৰিলে বৌয়ে মানে সেই ৰিলেটিভৰ ঘৰত মানে কেমেৰাত মানে চাগে হেৰি ফুল মেমৰিখন চাগে নে স্পেচ কিবা হয়, গম নাপাওঁ দে এইবোৰ এ, কম্পিউটাৰত সোমোৱাই দিলে ফটো খিনি। ত' সেই কম্পিউটাৰত থাকি গ'ল কাৰ ঘৰত নো কাৰ ঘৰতনো থাকিলে, হেৰি ফটোখিনি মানে মই চাবলৈও নাপালোঁ।
উম, উম।
ইমান ধুনীয়া, ধুনীয়া ফটো আছিলে সেই তেনেকেয়ে মানে সেই গুৱাহাটীত ফুৰিবলে যোৱা তাৰপিছত সেই ফটোৰ চিন স্বৰূপ নাইয়ে একো।
অ', এই আ অ' এ, আজিকালি কি হয়, ক'বালে গ'লে মানে মুখেৰে যে কওঁ আমি গৈছিলোঁ বুলি সেয়া মানে মানুহৰ মুখত নালাগ মানে সেইটো মানে মানুহে মানে বিশ্বাস নকৰে যেতিয়া ফটো এখন পাম ফটোখন ক'ৰবাত আপলোড দিম তেতিয়াহে মানে মানুহে আৰু গৈছিলে দে আৰু ফটোখনে মানে কেমেৰাটো অ', মানে ফোনটো আজিকালি হোৱা পা মানে আমি ফটোখন ত' মানে মেমৰী হিচাপে মানে স্মৃতি হিচাপে মানে থৈ দিব পাৰোঁ য'তে হ'লে এতিয়া ফেচবুকত দি থ'ব পাৰোঁ পিছতহে চাব পাৰিম আমি। এনেকুৱা হয় আৰু।
সেইটোয়ে আচলতে আম-আমা মানে চোৱা এতিয়া আমি যোনখিনি আগত পাৰ কৰি আহিছোঁ সেইখিনি ধৰা কেতিয়াবা ফ-ফোনত যেতিয়া ফটোখিনি চাওঁ ভাললাগে নহয় অ', তাত গৈছিলোঁ, ইয়াত গৈছিলোঁ বা দেখিবলে হয়, সেইটো সেইকাৰণে আচলতে কিন্তু মই ন মানে সঁচা কথা ক'ব গ'লে, মই যিটো এতিয়া ধৰা বহুত ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত ৰখি আছোঁ। ঠিক আছে। কিছুমান মানুহে সেই ফটোত ভিডিঅ' কৰা ক্লিপ লোৱাত মানে, বিজি হৈ থাকে। কিন্তু মই সেই টাইমৰ যিটো বৰ্তমানৰ সময় সেই ফিলটো মানে ল'ব বিচাৰো। মানে, এইখিনি সময় এইখিনি সময় তাত ৰৈ থকা সময়খিনি মানে ফিল কৰো, যে অ', তাত শান্তি পিচফুল এটা জেগা সেইটো মানে, ফিল কৰো ভিডিঅ' মইো বনাওঁ, কিন্তু মানে সেইটো চেকেণ্ড লাষ্টত থওঁ মানে। এটা চিন হিচাপে, কিন্তু প্ৰথমতে মানে সেই পৰিৱেশটো উপভোগ কৰো ধৰা। তেনেকে মানে সেই অ',। তাকে হেৰি, মে মাহত লাষ্ট গৈছিলো গুৱাহাটী
উম।
ফুৰা নাই, তাত ওচৰতে পাৰ্ক এখনত অলপ ফুৰি লো মেলিলো, ভিন্দৌ অফিচ আছিল যে। তেনেকে সেই গুচি অহা হ'ল, এনেকে ফুৰিবলৈ যাম বুলি যোৱা নাই বাৰু।
অ', এ মইও গৈছিলোচোন এই কেইদিনতে, সেই তেতিয়া গৈ সে জুবিন ক্ষেত্ৰলে গ'লো। অ', অ'। আশা আছিলে, আশা মানে, কি মই ভবাই নাছিলো তালৈ যাম বুলি মানে। জেঠাই-জেঠাই মানে ভণ্টিক লৈ যোৱা ক'থা আছিলে, পতকে নাই মোক মোকো সুধিলে। তাই অকলে যাবলৈ বেয়া পালে। লগ এজনী উ উম থাকিলে মানে, ভাল পায় দেচোন যি হওঁক। তাৰপিছত সেই গ'লো গৈ কেনে মানে, পতককে মানে এতিয়া জেঠাই কলে যে বোলে ইমান দূৰ আহিছো, যেতিয়া কিবা এটা নোচোৱাকে গ'লে মানে, এনে মনতো ভাল নালাগিব, কিবা এটা আহিছো যে তেতিয়া ইমান দূৰ আহিলো যেতিয়া, কিবা এটা চাই গলে ভাল লাগিব মনত ৰব। তাৰাপা সেই কামাখ্যা লৈ তো গৈ পাইছো বাৰু মই দেই। আৰু এবাৰ যাওঁতে ভাল লাগে। খালি অলপ ভয় এটা অনুভৱ হয় মানে, এই গাড়ীত-গাড়ীত গৈ থাকো যে। গাড়ীত গৈ থাকিলে মানে ওখ ন পাহাৰ-পাহাৰ খন ওখ নহয়, ওপৰলে যাওঁতে মানে, বহুত সাৱধানে যাব লাগে মানে। খিৰিকি গ্লাছ ছাল্লছ মানে বন্ধ কৰি দিয়ে গাড়ীৰ। তাৰ পিছত সেই গ সেই তেতিয়াই যোৱা, ভাল লাগিলে দে গৈ। এ, তাৰপা এই এইবাৰ হে জুবিন খেত লে আমাৰ মানে বা হতৰ ঘৰৰ পৰা মানে, বা হতৰঘৰলৈ গৈছিলো ন একচুৱেলি। বাহঁতৰ ঘৰৰ পৰা মানে জুবিন ক্ষেত্ৰলৈ প্ৰায় তিনি ঘন্টামান আৰু লাগিল গৈ মেলি। আহ উ মানে চাই আহিলো আৰু দেই ভাল লাগিলে। তোক তই ভিডিঅ' কল কৰিছ ছিলো।
মোক কৰিছিলি অ', খালি এ কি ভিডিঅ' কলত আৰু ওচৰ পৰা চোৱাৰ মাজত পাৰ্থক্য থাকে ন।
অ',।
কিন্তু সেই ফোনত চাবলৈ পোৱাতকে মানে, সেই ওচৰৰ চাবলৈ মন এটা আছে। ছিলে কিন্তু সেই নোৱাৰিলো আৰু।
অ',। সেয়ে আশা এটা পূৰণ হ'ল যেন লাগিলে আৰু বহুত দিনৰ।
উম উম।
উম। কাৰণ কেতিয়া যাওঁ, কেতিয়া কি কৰো সেইটোতো ভাবিবই নোৱাৰো ন। পতকে গ'লো কাৰণে ঘপকে ওলালে।
এনেকেই যোৱাতোৱে ভাল। তুমি অ', প্লেনিং কৰি থকা হলে মানে, কি হয় চাকচেছ নহয় পতক ঘপককে প্লেনিং কৰি এনেকে যোৱাবিলাকে চাকচেচ হয়।
অ', হয় হয়। তাৰপিছত সেইয়াই আৰু ম চিৰিয়াখানা গৈ পাইছোঁ তাত চিৰিয়াখান গৈছো তাৰ পৰা কলা ক্ষেত্ৰলে গৈছোঁ। সৰুতে যোৱা মে গৈ পাইছোঁ।
মই সেই তেনেকে যোৱা কালি সেই মনত নাই আৰু ঠিকে সৰু গোটে যোৱা ন পাহৰি গৈছোঁ।
অ'।
বাৰু হ'ব নহলে দিয়া হেৰি আলহী আহিছে
অ', অ', অ', ঠিক আছে ঠিক আছে হ'ব দিয়া অ'। ঠিক আছে।